হেল্ল'
অ ভালনে? তোমাৰ এই বহি আছো অ বহি আছো।
অ কিবা কৰি আছা?
কিবা কৰি আছানে, এনেই গোঠা কাম কৰি আছোঁ?
অ' অ' কি কি গোঠি আছানোঁ?
হাতেদি বঁটা থকা কৰাইখন এই বতাহ থকা এতে গুঠি আছোঁ বতাহ থকা যে ৰয়
অ সেইবিলাক ভাল দিয়া ন হাত
অ ভালেই কৰি থাকিব, কৰিলে মানে কৰি থাকিব মানে যায়। এনেই বহি থকা সময়খিনিত অ' আকৌ টেবুল কাপোৰ কিবা কিবি তেনেকৈও বনাই থাকোঁ যে চক চক দি পোলে অঁ সেয়া বনাই থাকোঁ
সেইবোৰ কিন্তু আচলতে ভালহে দিয়া এ কি হয় বনাই যে থকা যায় আৰু মানে নিজৰ কাৰণে বনাইছা বিক্ৰী কৰিবলৈও পাৰি কিন্তু গ'ম পালা বেছিকে কৰিলে।
কৰিলে মানে কোনোবাই অৰ্ডাৰ দিয়ে যে।
অ' তাকে কৈছোঁ অ'।
আহিলে বনাই দিওঁ। অ' অ' বনাই দিওঁ, আহ তেতিয়া।
অ বনালে ভাল হয় কেনেকুৱা।
এ বনাই থৈ দিলে কেতিয়াবা। বেয়া হৈ যায়গৈ যে মানে বগা ৰং ৰংটো দিলে। চক চক ঢেৰ ৰং মিলাই দিলে হেৰি হৈ যায় বগা ৰংটো গোমা গোমা হৈ যায়।
বনাই বেলাই থৈ দিলে দেমেহা অলপ পোৱা নিচিনা হৈ যায় ন
লগতে বনাই দিলে মানে সেইৰিখন ভাল হৈ থাকে আৰু দেখিবলৈও ধুনীয়া হয় উজ্জ্বল বেছি হয়।
তাকে।
বনাই থকা দেখিলে মানে বেলেগে কৈ থাকে আৰু মোক এখন লাগিব। বনবা মোক এখন দিবা বনাব জানো নাজানো সেইবিলাক নোসোধে আৰু তেয়া
অ' দেখিলে মন যায় নহয় চবকে দেখিলে লাগে ন। তাকে। মোৰ তোমাৰ নাই দিয়া এ ভাত বহাই আছিলোঁ। হ'ব হৈছে আৰু তাকে।
মই ভাত বনোৱা নাই।
অ মোৰ ঢেৰ ফোন এটা কৰি খবৰ লম বোলো কি কৰিছানো। সেই তাকে। ভাত বনোৱা দেৰি হয় নাই তোমালোকৰ
বনা দে হয় এই ল'ৰাটো পঢ়ি আছে যে নহলে আকৌ সোনকালে ভাত কেইটা খালেই সোনকালে শুবলৈ বিচ
হেৰি কৰিবা ভাতটো সোন বনাবা গম পাইছা বেছি দেৰিলৈ থাকিলে কি হয় তুমিও পঢ়া শুনা লগাই অ তাকে মানে কি হয়। বেছি দেৰি হৈ গিলে হজম নহয় বুলি কয় যে হয় মোৰ হবলৈ হৈছে মানে আৰু।
অ। তাকে মানে কি হয় দেৰি দেৰিকৈ খালে কয় আও হয় আগ আমাৰো আম মাছ বনাইছো।